উ
হেল্ল'।
হেল্ল'
উম কি খবৰ?
অ আছো ৰ'বা ভালে কি কৰি আছিলা?
আছোঁ খোৱা লোৱা কৰিলোঁ।
অ অ ঠিক খালো খোলো খাই মেলি ভাবিলো তোমাৰ। ফোন কৰিলোঁ। খালা নে নাই তোমালোকে খালো ৰ'বা আমি হয় ভাত মাত্ৰ খালোঁ।
হয় নেকি?
উম উম খাই।
আজিতো নিশ্চয় কিবা নতুন ৰেচিপি বনাইছা?
অ আজি এটা নতুন ৰেচিপি বনাইছিলো দুপৰীয়াও এটা কিবা বেলেগ বনালো এতিয়াও এটা বনালো। এতিয়া পটল পটল বনাইছিলো ৰবা এটা নতুন। ধৰণাক তেনেকে।
উ হয় নেকি ভাল ৰেচিপি বনাব জানা তুমি সদায় সদায় নতুন নতুন ৰেচিপি।
হয় নেকি। তোমালোকৰ তোমালোকৰ ভৃপাদাৰ চেষ্টা কৰো। অ তোমালোকৰে কৃপা আক। মৰে মৰে। সেয়ে আৰু বনালো ৰবা পটলটো। পটলৰ কিবা এনেকে খোৱা নাই তোমালোকে ৰেচিপি বনাই কিবা।
চবতকে বেয়া পোৱা বস্তুটোৱে হৈছে পটল।
ইছ ৰাম কি কোৱা মইতো বিৰাট ভাল পাওঁ।
অ।
পটলটো ভাল পাও মই কিয় বে বা অ অ গেভি বনাই খালে নে
কি এনেকুৱা মানে এক তুমি বনাইছা যে ইমান সুস্বাদু হৈছে তোমাৰ আজিৰ মানে ৰেচিপিটো। কি দিছে তাত ইমান বিশেষত্ব কি?
অ বিশেষত্ব মোৰ ফটো পাইছা বানোৱা ৰেচিপিটো দি ছিলো নহয়
উম বাপৰে সেইখন চাই মোৰ জিভৰ পানী পৰিছে কিন্তু বেয়া পাওঁ যে মই
অ বেয়া পোৱা নেকি?
অ তাৰ ৰংটো চাইহে মোৰ জিভাৰ পানী পৰিছে কিন্তু। টেষ্টটোতো ভালেই হ'ব লাগে তাৰ সোৱাদটো ভাল হ'ব লাগে।
উম পটলৰ চব্জিটো বনালে হে আৰু ফাষ্ট তুমি প্ৰথমতে সেই কৰিব লাগে বটলৰেই বাক। কলিটো যে ওপৰৰ উ বাটৰ বাকলিটো অলপ গুচাই দিব লাগে। গুচাই মেলি দুই পিচ দুই পিচ কৰি ল'লা কৰি পেলাই আৰু আলু আলু লাগে ধৰা পটল ল'লা দহ এঘাৰটামান পটল ললে হৈ যায় আৰু তাৰপিছত আলু ল'লা ডাঙৰ আলু পাৰি বেছি মানুহ হ'লে বেছিকে ল'লা সেইটো নিজৰ নিজৰ কথা আৰু বেছি মানুহ হ'লে বেছি লাগিব সেই হিচাপত লবা অ অকলে থকা কিলে তুমি তিনিটা পটল ল'বা দুটা পটল ল'বা
হৈ যাব তিনিটাৰে আৰু মই যে বেয়াই পাওঁ ন পটলটো
এইকাৰণে কৈছো তুমি দুটা লবা নহলে দুটা বা তিনিটা ললা আলু লবা এটা সৰু চাইজত ললে হ'ব তুমি খালে অকলে থকা মানুহ এতিয়া আমাৰ কাৰণে ধৰা পটল আৰু আলু লাগে আৰু চব্জিটো পটল আলু লাগে অ আমাৰ যৌথ ফেমিলি সেইকাৰণে আমাক বেছিকেই লাগে আৰু তাৰপিছত আৰু তাৰ লগত তুমি আদা নহৰু লাগিব পিয়াজ লাগিব সৰহকে তাৰপিছত আৰু হে কৰিলা পিয়াজখিনি ভাল কে একেবাৰে আদা নহৰুখিনি তুমিখিনি পিচি ল'লা লৈ পেলাই পিয়াজখিনিও মিহিকে পিচিয়ে ল'ব পাৰ মিক্সিত যদি তুমি পিচি লোৱা তেতিয়া বেছি ভাল হয় আৰু।
আচ্ছা।
তাৰপিছত উ মাছ খুৱাই তাৰপিছত তুমি হেৰি কৰিলা কেৰাহীখন পাতি তাত কেৰাহী গৰম হোৱাৰ পিছত তেল দিলা দি পেলাই আৰু পিঁয়াজখিনি ভালকৈ ভাজি ৰঙচুৱাকৈ ভাজি ল'ব পাৰা। ভাজি মেলি তাত পিঁয়াজটো অকণমান ভজা যোৱাৰ পিছত নহৰু, আদা এইটো পেষ্টটো দি দিলা, অকনমান ভজা হোৱাৰ পিছত তাঁত তুমি বাকী মছলা - চছলাখিনি যি জিৰা দিলা ধনিয়াগুৰি দিলা, বেছি নালাগে জিৰা গুৰি দিলা, ধনিয়া দিলা ইয়াতে তুমি অকনমান জলকীয়া গুৰি দিব পাৰা, অলপ জলকীয়া বা শুকান জলকীয়া দিলেও ভাল লাগে জল কে গুৰি দিলেও দিব পাৰা, কালাৰটো আহে কাশ্মিৰী যোনটো জল
বেছি জলকীয়া গুৰি দিলে আৰু পেট চলা হয় নেকি?
নহয় নহয় জলকীয়া গুৰিটো দিলে ইমান সেইটো নহয় কালাটো সেয়াই এতিয়া কিছুমান শুকান জলকীয়াৰে বেছি জ্বলা থাকে। সেইটো দিলে অন্যায় কৰে বা কিছুমান সৰু সৰু জলকীয়া কিছুমান উমহু নহয়। থা পেট চলা নহয়, ইমান মানে হেৰি নকৰে আৰু তাৰপিছত সেইখিনি তুমি ভাজ নকৰে - নকৰে, উহু তাৰপিছত সেইখিনি ভা ভাজি পেলাই অকণমান তাত পটল আৰু আলুখিনি দি দিলা দি পটল আলুখিনি দি পেলাই তাত নিমখ দিলা, দি পিনি ভালকে একেবাৰে ভাজি ল'ব লাগিব। পটলখিনি অকণমান মানে কম জুইত ভাজি লব লাগে সেইখিনি আৰু, কম জুইত ভাজি পেলাই অঁ, অকণমান কম জুইত অকণমান পানীটো ওলোৱালৈকে আৰু বটল আৰু আলুৰপৰা পানীখিনি ওলোৱালৈকে পানীটো ওলাই মেলি যেতিয়া আৰু পানী সেই অ অকনমান সময় এনেকে ভাজি মেলি তেতিয়া পানীটো শুকাই যাব যায় তেলটো ওলাই আহে। মচলাখিনিৰ লগত একেলগে। তাৰ পিছত তুমি তাত পানী দি দিলা, অকন গৰম পানী দিলে ভালকে টোতে, গৰম পানী দিলে বস্তুটো মানে নাই তেতিয়া উতলা - উতলা তাৰমানে টাইমটো নালাগে গৰম হৈয়ে থাকে। নহলে যদি ঠাণ্ডা পানী দিয়া মছলাটো সেমেকি যায়। বস্তুখিনি কিবা এটা জুতিটো নাপায় আৰু ইমান। যিটো মচমচীয়া যদি থাকে সেইখিনি না তাৰপিছত তুমি উহু গৰম পানী দিলা দি মেলি অকণমান তুমি তৰকাৰী দ আহিবে কৰিবা সেইকাৰণে।
হু।
বেছি পানী নালাগে আৰু পানীটো দি মেলি অকনমান কম জুইত দি পেলাই তুমি দছ মিনিট মান সময় আহিছ চাই মেলি, কাটি যোৱাৰ পিছত তাতে গৰম মছলাখননমান ছটিয়াই দিব পাৰা। গুৰিটো পাই নহয়, এ চাহি গৰম মছলা আছে সেইটো তিলত ধনিয়া গোন্ধ আহে সেইটো দিব পাৰা, অ' মাংসটো দিব পাৰা। ইয়াতেও দিব পাৰে নেকি ইয়াতে ভাল লাগে দা চাহী গৰম অ' চাহি গৰম মছলা তুমি আধা চামুচমান দি দিলা দি মেলি তাৰে পৰা নমাই থেলো আৰু তাৰপিছত জুতি লগাই খোৱা আৰু। সেনেকেই বনায়।
তোমালোক তুমিতো বহুত ধুনীয়া ৰেচিপি বনাই বনাই খুৱাই থাকা। আৰু মইতো এনে শুনিয়ে আছো বহুতেতো পটলৰ বনাবই নাজানে ভালদৰে।
হুহু, জানি চাগে আৰু এনেকে হ নকৰে এনেকুৱা হব পাৰে কিছুমানে
ডাইৰেক্ট কাটিব আঞ্জাত দি দিয়ে, খাব পাৰিলে খোৱা নোৱাৰিলে তুমি উঠি যোৱা। কেয়াৰ টো বেছি নকৰে আৰু অ' বহুতেই। পালামাৰত বেছি আছে দিয়াচোন তথাপিও আৰু তুমি যিমান ধুনীয়াকে কৈছা। ইমান ধুনীয়াকে বনালেতো। খোৱাৰ কাৰণে বেয়া বেয়া পালেও মই খাবৰ কাৰণে মানে ইচ্ছুক।
বেয়া পোৱা ভালহে খাব ন'
মই বেয়া পাওঁ কিন্তু বেয়া পালে মই। খাবৰ কাৰণে এৰিছোঁ কিমান ধুনীয় কে তুমি বনোৱা।
হয় নেকি আহিবা কেতিয়াবা কোনোবা এদিনা বনাই দিম।
অ' হয় নেকি?
উ, এতিয়া অৱশ্যে মানে আজি বতৰতে অকণমান খাব কণ।
কব পাৰে নে নোৱাৰে? মাংসতটো যেনেকে খাব পাৰি মুৰ্গীৰ মাংসটো যেনেকে। খাব পাৰি জুইত সেকি পেলাই জুইত পুৰি পেলাই।
ইমান খিনি নাজানো হয়তো খাব পাৰিব লাগে মানে মছলাটো।
ইমান ৰেচিপি বনাই থাককা জানিব লাগে তুমি।
হয় নেকি? চেষ্টা কৰি চাব লাগিব ৰবা তাৰপিছত তোমাক জনাম মই। যদি পানী জ্বনাই দিম।
চেষ্টা কৰিবা নেকি?
অ' চেষ্টা কৰি চাম আৰু কিয় তুমি সুধিলা নহয় সেইটো চেষ্টা কৰি চাব লাগিব এদিন
বা মোৰ কাৰণে ইমান কৰিবা
তোমাৰ কাৰণে নহয় দিয়চোন মই ময়ো খাব পাৰিম আমাৰ। ঘৰৰ পৰিয়ালকো খুৱাব পাৰিম তোমাকো। খুৱাম দিয়া নোখোৱা নহয়। আহিলে খুৱাম কিয় নুখুৱাম তুমি আহিবা। কেতিয়াবা মই বাৰু এইটো বটনটো মানে পুৰিব পাৰি নে নোৱাৰি এইটো চাই লওঁ।
হয়, নেকি।
অ 'যদি পাৰি নিশ্চয় তোমাৰ এদিন খুৱাম মই
পাৰিব লাগে কাৰণ ইমান। খিনি যদি মাংস নিচিনাকে বনাব পাৰি তেনেহলে নিশ্চয় সেইটো কিবা এটা। আছে চাগে বনোৱাৰ তৰিকা।
থাকে থাকে বহুত থাকে এইদিনা।
লাঠি এডাল সোমাই পেলাই তাত মছলা পাতি সোমাই কিনেও তাত জুইত পৰিও খাব পাৰি চাগে।
মতে গম নাপাও হব পাৰে। আজি মানে কি হ'ল অলপ মছলা পাতি দিয়া আঞ্জা চঞ্জাবিলাক মানে কি বতৰো সেমেকা হ'লে। খাই বেছি ভাল লাগে আজি বৰষুণ দিলে এতিয়া।
অ' আজিৰ আঞ্জা যিখন বনাইছা তাতো মছলা। বহুত হৈছে চাগে জ্বালাও হৈছে চাগে।
জ্বালা ইমান খিনি হোৱা নাই মছলা খিনি লাগা। হৈছে আৰু লাগে।
অ' চাবা আৰু। হাত জ্বলি আছে যদি আৰু য'তে ত'তে হাত দিলে একদম পুৰি যাব।
তাকে এনেকুৱাই কথা আৰু আমি আৰু। হেৰি কি বোলে দুপৰীয়া ভাগত তোমালোকৰ ফালে গৰম আছিলে নাই।
আমাৰ ফালে গৰম নাথাকে নহয় আমি বৰফত থকা মানুহ।
অ ' বৰফত থাকা নেকি?
অ'
অ' হয় অৱশ্যে। সেয়ে আৰু আমাৰ ফালে দুপৰীয়া কি হয়, গধূলিৰ পৰা বৰষুণ চৰষুণ দিয়ে দুপৰীয়াও দিয়ে বাৰু। ইমান নহয় উম, কিন্তু গৰমটো থাকে। দুপৰীয়া হলে এইকেইদিন ছে ইমান গৰম দিনত।
অলপ বেছিয়ে নেকি যিমান দিন কথা পাতিলোঁ গম পোৱা মতে।
গৰমে লাগে নেকি?
তোমাৰ?
গৰম আছে বাৰু গৰমটো নোহোৱা নহয় কাম চাম কৰি থাকো। গৰমতো লাগিব।
বেছি গৰম অ, অ, হয় দিয়া গৰমো পৰিছে অৱশ্যে।
ভাবিছোঁ ৰবা কালি দুপৰীয়া মানে এটা বেলেগে হেৰি মানে চৰ্বত এটা বনাম আৰু। বনাইছিলোঁ ইমান অ, বনোৱা নাই। অ, চৰ্বত মানে এইটো মানে চৰ্বত টো নেমু বা এই সুমথিৰাৰ এই- এইবিলাক চৰ্বত নহয় আৰু। এইটো অকণমান বেলেগ ধৰণৰ ভাবিছ ফটল- ফটলৰ নোখুৱাও দিয়া তুমিতো নায়ে বাৰু। খোৱাবৰ কাৰণে এই- এইটোটো ধুনীয়া হয় মানে মই বনাইছ ছিলোঁ বহুত আগতে তাৰপিছত মানে আমাৰ মাহঁতে বনাইছিল অ, ময়ো এদিন বনাইছিলোঁ ভাবিছোঁ আৰু অ', অ', অ', এইটো উম সোৱাদ। এইটো অ সোৱাদ লগাও হয় এইটো বহুত উপকাৰেই আচলতে এইটো একদম মানে পুৰণি দিনততো মানুহ বিলাকে এনেকুৱাই কৰিছিল আৰু মই শুনা মতে আৰু। এইটো একেবাৰে তুমি চাগে শুনাও টেঙা নহয় অহ, টেঙাই নবনাই বাৰু মই তোমাক কৈয়ে দিওঁ কেনেকে বনাই এইটো মানে এই মাত্ৰ মই মানে জহা চাউল অকণমান ধানটো তিয়াই থব লাগে জহা ধান যে
হ'লে কালি যেতিয়া বনাবাই কালি বনালে এবাৰ ফোন কৰিবা তেতিয়া ক'বা এতিয়া আৰু ৰাখো আৰু।
অ, শুবৰো হৈছে ন' তোমালোকৰ?
কালি কা প
হ'ব দিয়া অ', অ', অ', হ'ব দিয়া এইটো অকণমান মানে এনেকে থাকক আৰু তোমাক মই কালি বুজাই দিম অ, ঠিক আছে দিয়া হ'ব দিয়া। উম - উম - উম